অঁ
অঁ, কি কৰি আছা?
মই শুনি আছোঁ। তুমি?
অঁ, শুই আছো।
উম, খালো, তুমি খালা?
অঁ খালো।
কিহেদি খালা?
মই তোমাৰ কি কয় পোলাওঁ বনাইছিলো।
অঁ
আমাৰ ঘৰ চাই কিনে ভিদিঅ' বনালো আৰু পোলাও বনালো। তাৰপিছত মটন বনালো খালোঁ।
বা বা পাৰ্টি মানে আৰু পোৰা ন।
সৰু সুৰা আৰু ন।
অঁ ভালেই কৰিব লাগে মাজে মাজে।
কেতিয়াবা কুকিং কৰি মানে এনেকে ভাল লাগে নিজকে আৰু। সনেকে মানে বনাই মানে বস্তুবোৰ বনাই নিজে খাই ভাল লাগে আৰু।
অঁ সেইটোৱে।
তুমি?
মইও উম হেৰি ভাজা ভাত বনাইছিলে ভাজা ভাত খালোঁ। আৰু আজি কেক বনাইছিলো মানে মই মই সেই ভিদিঅ' কল ভিদিঅ' এটা চাই পিনে।
উম
আৰু সেয়া কেক খালো। বহুত দিনা মই ভাবি আছিলো মানে ইমান কেক বনাম কেক বনাম বুলি আজি সেয়া মন গ'ল চ' আজি কেক বনালোঁ আৰু।
বঢ়িয়া। বনাই থাকিব লাগে এনেকে, নিজকে খুৱাই থাকিব লাগে নিজে নিজে বনাই।
উম ভাল লাগে তেতিয়া ম যেতিয়া বনাই আৰু বনাই পেলাই অলপ ভাল লাগে।
উম।
উম।
ভাল ভাল, উম পিছত কি কি কৰিলা আজি?
আজি দিনতো এনে ইমান হেৰি নাই, মই টিউচন কৰাও যে টিউচন টিউচন পঢ়ালো, তাৰপিছত উম, এনেই লগৰখিনিৰ লগতে কথা পাতি আছিলো আৰু। উম।
আচ্ছা আচ্ছা।
অ' আমাৰ এনেই মানে ফুৰিবলৈ যোৱা হেৰি এটা উললাইছে, আমি ফুৰিবলৈ যাম বুলি ভাবি আছো আৰু।
ক'ত ক'ত?
উম এনে হেৰি মানে অলপ স্কুটিত ওলাই যাওঁ আৰু, তেনেকুৱা নিছিনা টাউনৰ পিনে।
লগৰ খিনিৰ লগতে।
অঁ, লগৰখিনী লগতে।
আচ্ছা আচ্ছা।
উম
অ' মাজত এদিনাখন গ'লো মোভি চাই আহিলো, ওচৰত এনেকে তাৰ পিছত এটা বাৰ্থডে আছিলে ভন্টি এজনীৰ। তাতে পাৰ্টি চাৰ্টি কৰি আহিলো মাজতে। তাৰপিছত মভিও চাই আহিলো।
অ', কি মোভি বা?
আহ, কিবা এনেকা নাম- নামটো পাহৰিলো কিবা ইভিল দেট বা বাৰণ নাই অ',
অ', কেনেকা লাগিলে চায়?
ভালেই লাগিলে চাই। মানে ঠিক ঠাক আৰু এভাৰেজ মানে ইমান ভালো নহয়, ইমান বেয়াও নহয়, ভাল আৰু চাব। মানে পাৰি আৰু চাবলৈ আৰু।
অ', হয় নেকি?
অ', অ'।
আৰু মুভি লাগি আছে, আকৌ চাব লাগিব কেতিয়াবা টাইম পালে মানে।
উম, কেনেকা টাইপৰ মানে মুভি চাই ভালপোৱা মানে?
মই তো বেছি মানে ক'ব গ'লে চব টাইপৰ মুভিয়ে চাই ভাল পাওঁ। ফানী হওঁক, মানে ষ্টৰিটো ভাল হ'ব লাগে আৰু।
অ'।
ষ্টৰিটো অকমান যদি ভাল থাকে বা থ্ৰিলাৰ থাকে এনেকা যে চাচপেঞ্চ দি পেলাই যে এইটো এনেকুৱা, এনেকুৱা ত' সেইটো চাই ভাল লাগে আৰু।
এটা মানে হেৰি উৎসুকতা এটা বাঢ়ি যায় ন' যে এনেকে অ', অ' ইয়াৰ পিছত কিবা হ'ব এনেকুৱা টাইপৰ। এ, ই- ই কিয় তাত এনেকুৱা গৈ আছে। এনেকা মানে, এনেকা হেৰি টাইপৰ সেইবিলাক ভাল লাগে চাই পেলাই।
অ', বুজিছোঁ।
উম, হুম।
অ', পিছে তুমি এনেকুৱা ৱেব চিৰিজ মানে চোৱা?
ৱেব ছিৰিজ মাজতে চাইছিলোঁ ৰিচাৰ বুলি আছিলে, ছিজন ওৱান, ছিজন টু, ছিজন থ্ৰী। মানে ভালে লাগিলে চাই। আগৰ হয়, কিন্তু মই মানে চালোঁ আৰু সেইদিনাখন।
অ', মানে তোমাৰ তাত বহুত টাইম থাকে ন' মানে ইমান বা চিজন চাব পাৰিছা।
আৰে মই মানে এনেকা যদি এটাৰ পিছত যদি টুৱেণ্টি ফ'ৰ মিনিটৰ বা থাৰ্টি মিনিটছৰ থাকে! সেইটো মোৰ কাটি, কাটি মানে জল্দি খতম হৈ যায়।
অ', অ'।
মানে হ'ল বহুত দিন হ'ল চোৱা আৰু।
অ', তেনেকে চালে জানো তুমি মানে হেৰিটো পোৱা, কি উম, মুভিটো গম। বুজি পোৱা মানে কিমান কেনেকা কি হ'ল? এতিয়া কি হ'ল। অ', পোৱা।
উম।
উম।
মই তেনেকে ইমান ৱেব ছিৰিজবিলাক নাচাওঁ, ৱেব চিৰিজ নাচাওঁ।
আজিকালি আমাৰ অসমীয়া চিৰিজখিনিও বহুত ভাল, ভাল আহিছে আৰু। মানে সেইখিনি মুভিখিনিও অলপ, অলপ মানে ভাল হৈছে। আকৌ মাজতে চুপা চুপি চাবলে মন গৈছিলোঁ, ভাল লাগিলে চাই পেলাই চুপা চুপিখনো।
অ চোপা চুপি খনো ভাল আকৌ মাজতে ৰুদ্ৰখন আহিছিলে এখনো ভাল আছিলে। পিছত পিছত আকৌ ৰু ৰোবি শৰ্মাৰ হেৰি ওলাই আছে। পুলিচ খন এইখনো ভাল হ'ব আকৌ বিদুৰ ভাই খন ভাল আছিলে।
অঁ বিদুৰ ভাই খনো ভাল আছিলে।
ষ্টৰিটো ভাল আৰু আৰু বিদুৰ ভাইৰ যোনটো ডাইৰেক্টৰ সি ৰো ৰো ৰুদ্ৰ হেৰি কৰিছিলে তাৰপিছত অ ছ অ চৰি উ ৰঘুপতি ৰাঘুপতি। টি চৰি ৰুদ্ৰ নহয় ৰঘ ৰঘুপতি।
কিন্তু! বিদুৰ ভাইতকে ৰঘুপতি খন বেছি ভাল মানে ৰঘুপতিৰ ষ্টৰি লাইক টো বেছ ছি ভাল বিদুৰ ভাই মানে ভালে আছিলে।
মানে মানে হেৰি দুটাও দুটাও বেলেগ জনৰ মুভি হয় ন বিদুৰভাই খন আৰু
বেলে হয় ৰঘুপততো জৰনৰ যোনটো আছিলে ন এইটো মানে অলপ বেলেগ বেছি ভাল হয় বেছি মানুহে মানে সেইটো ভাল পায়। বিদুৰ ভাইতো অকমান মানে অ অকমান মানে এনেকুৱা খুতোৱা টাইপৰ অ অঁ অঁ ক তাইক ধেমালিতে
ইমচনেল চিনো আছে চাইও ভাল আগতেতো এখন তোমাৰ ৱেব ৱেব মানে ৱেব চিৰিছ অ ৱেব ৱেব চিৰিছে আছিলে প্ৰথমতে হেৰিত দিছিলে
অঁ!
কি কই ইউ ইউট ইউটিউবত দিছিলে। তাৰ পিছত তাৰ তাৰ হাইপ টো পালে কাৰণে মুভি বনাই দিলে। ভালে ডাইৰেক্ট কৰিছে স্ক্ৰিপট স্ক্ৰিপ্টটো ভাল। ঐ পুলিচখনো চাগে। ঐ ঐ পুলিচখনো চাগে সিয়ে ডাইৰেক্ট কৰিছে নেকি স্ক্ৰিপ্ট লিখিছে চাগে।
উম।
তাৰ নাম কিবা সুভ্ৰজিত কিবা এনেকুৱা আছিলে ভাল লাগে।
ৰঘুপতিখন মই বহুত ভাল পালো ছাই, ৰঘুপতিখনত মানে তোমাৰ চিনেমাটো ভাল মানে। চিনেমাটোগ্ৰাফিটোও ভাল আছিলে ষ্টৰি লাইনটোও ভাল আছিলে। আৰু মানে ভাল নে কি এনেকুৱা নৰ্মেলি অসমীয়া মুভি ইমান এনেকা নাথাকে ন সেইখন মুভিখন বহুত ভাল লাগিলে। আৰু তুমি জানা সেইখন মানে মোৰ আ মানে আমি চাৰি পাঁচ বাৰমান আমি থিয়েটাৰত চাইছোগৈ। প্ৰথম মোৰ মা লগত গৈছ চালো আ মা মই দাদা গৈ চালো। ত সেইয়া আমাৰ মাহীহঁত আহিলে মাহী মই মা দাদা চালো আমি মুঠতে পাঁচ ছবাৰ মান চাইছো গৈ থিয়েটাৰত।
মই এবাৰে চালো মই তোমাৰ ছেকেণ্ড দে চ বঢ়িয়া লাগিলে চাই মজা লা
উম, আৰু সেইখনত মই যেইবাৰ চাইছোঁ সেই ছোৱালীজনী মৰা চিনটোত বাৰে, বাৰে কান্দিছোঁ মই বাৰে, বাৰে কান্দিছোঁ, মানে মই সেইটো দাদাৰ অলমান কৰি পেলাই মোৰ আৰু বেছি বেয়া লাগে, ত তেতিয়াওঁ বাৰে, বাৰে কান্দিছোঁ সেইখন চাই।
মইওঁ এইকন চিনত কান্দিছিলোঁ বাৰু তে।
মৌ বহুত বাৰ কান্দিছে।
আকৌ আৰু আৰ অ' মই অ' ৰঘুপতিখন দেৰিকে চাইছিলোঁ। বিদুৰ ভাই খন ছেকেণ্ড দে ছেকেণ্ড চ' চাইছিলোঁ।
অ' মানে, আজিকালি এনেকুৱা ছোৱালী তই বাহিৰলে যাবলৈ একে হয় ন, ঘৰৰ পৰা দূৰ, দূৰ হয় ন?
অ' ন, অ' অ'। বুজিছোঁ মই।
অ'কে, ঠিকে আছে দিয়া কথা। উম,
তাৰোঁ কি নাম আছিলে, এইটো কি কয় অ' ৰ'বা এতিয়া তোমাৰটো এডমিচনৰ কথা আছিলে, কি বুলি ভাবিছা এতিয়া?
অ' সেইটো হ'ব হোৱা নাই, এতিয়ালৈকে ফিক্স হোৱা নাই মানে ঘৰত। অ' কিবা প্ৰব্লেম চলি আছে। তাৰপিছত ঘৰত মানে ফিক্স হোৱা পিছত তেতিয়া কৰিব আৰু এডমিচনটো। কৰা হ'ব তাৰপিছত।
অ',
ঘৰত ধুনীয়াকে মানে, বস্তুখিনি ফিক্স হৈ ল'ক ঘৰতে ফিক্স হোৱা নাই ত, এডমিচন কেনেকে হ'ব ন। গুৱাহাটী পিনে চাম চাগে নহ'বা বাহিৰলে চাম। আউট অফ
সেইফালে স্কোপটো বেছি থাকে।
উম, সেইটোয়ে বাহিৰলে গ'লে মান
নতুন, নতুন মানুহৰ লগত
অ'অ' নতুন, নতুন নতুন, নতুন লগ পোৱা হয়, বেছি কানেকচন বনে।
মানে, মানে হেৰি এটা ফিল্ড বনে আৰু যোনটো ফিল্ডত তুমি স্কপো পোৱা। শিকিবওঁ পোৱা।
উম, সেই তেনেকা আৰু সিটোৱে ভাল হয় আৰু কি ঠিকে আছে নহ'বা দে, ৰাখিছোঁ।
হা?
ৰাখিছোঁ।
অ' অ'
অ'
অ',